অহ শুনিছা।
অ।
উম কি কৰি আছা আছো এনে।
অ মইও এনেই আছো আৰু ফুৰিব আহিছো ইফালে।
অ ক'ত ফুৰিব গৈছা।
পাৰ্কত ফুৰিব আহিলো।
অ পাৰকত ফুৰিব গৈছা।
তুমি কি কৰি আছা।
আছো মই এনেই গৰমত কি কৰিম আৰু। উম
অ অ আমাৰ আৰু হোষ্টেলত মানে। এ মোৰ এটা ফ্ৰেণ্ডৰ লগত ফুৰিব আহিছো। অ গৰম ন বহুত। এতিয়া অলপ ভাল লাগে আৰু ঠাণ্ডা ঠাণ্ডা পৰিছে সেইকাৰণে। সেইদ লগাকত আহি ফুব উম। সেনেকে ভালে আছে ৰাতি ৰাতি ওলাই যাব দিয়ে আৰু। অহ তোমালোকৰ নিদিয়ে নেকি।
বলা বল ৰাতি।
অ।
দিগদাৰ হয় সেই অ এতিয় মানে তেওঁ আমাৰ চেফটি। টো চাই পিনে আৰু উম।
আমাৰ দিয়ে।
উম উম উম।
ডেইলি নিদিয়ে নে মাজে মাজে দিয়ে আৰু বেছিকে গৰম কৰিলে সেইদিনা ওলাব দিয়ে আৰু।
অ অ।
চাহ খালা।
খালো তুমি খালা।
অ ময়ো চাহ খায়ে ওলাইছো আৰু ইফালে।
অ অ এনেই কিমান দেৰিলৈকে আউটিংগে তোমালোকক।
আমাৰ এনেতো ডেইলি মানে ছটালৈকে থাকে আৰু কেতিয়াবা বেছি গৰম। সদিনা আৰু ৰাতি সেইটো সাতটা চাৰে সাতটা লৈকে আৰু দিয়ে আজিতো। এতিয়া যাবই লাগিব আৰু সময় হলে।
অ টাইম হ'ল ন।
বেছি দূৰ নহয় সন্মুখতে পাৰ্ক আছে ইয়াতে আহিছো আৰু।
তে পাৰ্ আছে।
অ অ আছে আমাৰ ইয়াতে বহুত জাগা আছে ঘ মানে। তাৰ কাৰণে আহিবা এইফালে লৈ যাম অহ।
উ হু আৰু আজিৰ দিনাৰ কি আছে!
আজিৰ দিনত ক্লাছে আছিল ক্লাছ কৰিলো। ৰাতিপুৱা উঠি কেনে সাত চাত খাই ক্লাছত। গলো ক্লাছত গোটেই দিন টোপনি টো। পণনি ভাপে গ'ল দুদিন তাৰপিছত আকৌ। তালে। এটা বজাত আহিলো আহি আকৌ গা চা ধুই আকৌ দুটাত কলেজ। ত গ'লো ভাত চাত নাখাই সেনেকেই গুচি গ'লো আৰু।
অ ক ন খালা ভাত।
হাত এনেই খাব মন নগৰি ভোক নালাগিল কিয় বাহ। নাখালো আৰু গৰম হে পিছত দুটাত। কলেজত গলো যাৱাৰ পিছত আকৌ ছাৰে আমাৰ ক্লাছ কৰিলে। আধা ক্লাছ কৰি আৰু। আধা ঘন্টা ক্লাছ কৰি এক ঘন্টাইে মানে আ্ডা মাৰি কৰি। দিলে তাতে আৰু ভালেই লাগে আৰু সেনেকে ক্লাছ কৰিলে ব মানে। একদম অশান্তি লাগে আৰু ইমান অ উম পিছে ছাৰে গ মানে কাহিনী কিবা। প্ৰচ্প পৰিলে আৰু সেইখিনি শুনি ভাল লাগিলে আৰু ইমানো বৰিং নালাগিল।
অ অ ত।
উম।
উম আজি খানা কি দিব ক্লাছ অ। ভালছে।
অ আমাৰতো আজি নিৰামিষ মানে শুক্ৰবাৰে মানে আজি মাছ মাংস একো নাথাকে কণী চনী।
অ নিয়ামিচ নেকি।
উম দালিয়ে চব্জি দিব কিজানি।
উম উম।
এতিয়া মানে দালি চব্জি দিলেও খাব মন নাযায় আৰু ৰাতি যদি এনেকুৱা দালি চব্জি। দিয়ে আৰু সেই সেইদিনা মানে খাব মানে যাবই মন নাই আৰু। মাছ অ মাছ কনি। দিনাহে মানে যাব ইচ্ছা যায় আৰু এ এনেতো। অ এদিনেই দিয়ে আৰু মইে বেছি ভাগ। মানুহখিনি বনাই দিওঁ আৰু।
অ তুমিও বনোৱা নেকি অ। বনাই মেলি মানে ভাল পোৱা আৰু তুমি।
সেইকাৰণে বনায়ে থাকো সিহঁতৰো ভাল হয় আমাৰো মোৰো ভালেই। লাগে বনাই থাকো আৰু আমাৰ আমাৰ আমাৰ ফ্ৰেণ্ড বিলাকেও খাই ভালে। পাই সেইকাৰণে মই বনাইে থাকো।
অ মানে তুমি বনাই মেলিয় বেছি ভাল পোৱা আৰু।
অঁহ।
উম।
তোমালোকৰ আজি কি দিব? মাংসত
অ আমাক মানে সপ্তাহত দুদিন দিয়ে আৰু মাংস।
অ আজি কিহৰ মাংস দিব।
আজি ব্ৰইলাৰে দিব ব্ৰইলাৰে দিয়ে।
অ।
তোমালোকক কি মাংস দিয়ে।
আমাৰ মটনো দিয়ে এইফালে।
ৱাৱ তোমালোকক মটনো দিয়ে নিকি? উম। মটন কেইদিন দিয়ে
আমাৰ এইটো মটনটো এদিনে দিয়ে আৰু ব্ৰইলাৰ এদিন দিয়ে।
বাহ মটন এদিন ব্ৰইলাৰ এদিন বাহ। ভালে আৰু যোনে মটন।
যোনে মটন নাখায় তাৰ কাৰণে পনীৰ। অহ অহ হেল্ল' অহ আৰু মা ব। অ আৰু এইটো চিকেন যদি না। খায় আৰু ব্ৰইলাৰ মাংসটো তেনেহ'লে কণী দিয়ে।
অ অ।
আমাৰ খা খানাটো মানে বহুত ভাল আৰু। অ।
ইমান কিবা কিনি আছে ভেৰাইটি।
অ বহুত আছে ডেইলি কিবা বেলেগ বেলেগ বস্তুয়ে দি থাকে।
অ অ ভালে দেখোন।
অ অ।
উম।
তোমালোকৰ কি কি দিয়ে?
আমাৰ অ এনে চিকেনে দিয়ে তাৰ প পাছত যোনবিলাক ট্ৰাইবেল হয় তাহাঁতৰ কাৰণে গাহৰি থা
অহ, তুমি খোৱা নেকি গাহৰি?
অ গাহৰি ময়ো খাওঁ ময়ো ট্ৰাইবেলে নহয়। তেনে খাওঁ আৰু উম। উম, ফ্ৰাইডে আ আজি দিব গাহৰি।
অ আজি গাহৰি দিব।
আৰু যোনবোৰে গাহৰি নাখায় তাহাঁতক কণী দিয়ে। উম।
ঠিকে আছে এজনক মানে খাব দিলে মানে এজনে যদি গাহৰি খায় আৰু বেলেগে যিয়ে গাহৰি নেখায় সিয়ে কি খাই থাক ব এই কাৰণে কণীটো দিয়ে আৰু দিব লাগে অ। ঠিকেই আছে দিব লাগে আৰু। উমহ, আমাৰটো আৰু ঘৰত মানে আমাৰ আৰু মানে গাহৰিতো নাখায় না আমাৰ বেংগলী মানুহে গাহৰি নাখায় আৰু ঘৰৰ মানুহে এইবিলাক নাখায়, আমাৰ ইফালে গাহৰিৰ মাংস মানে খায়ে নাপাওঁ ইয়াতে মানে থাকিলে ৰাস্তাৰ ইফালে -সিফালে কাটি থৈ দিয়ে সেইকাৰণে দেখা পাইছোঁ আগতেটো আমি এনেকে গাহৰি চাহৰি দেখ
অ তোমালোকৰ সেইতে অ কোনোৱে নাখায় ন?
নাৰ নাখাই
উম উম
কিছুমানে আকৌ খাই মানে যদি মানে ফ্ৰেণ্ড বিলাকৰ লগত ফ্ৰেণ্ড বিলাকে খাই থাকে মানে ক'ত বা দূৰত কৰিব গৈছে কামত গৈছে সিহঁতে মানে এ দূৰত সিহঁতৰ লগত ফ্ৰেণ্ডৰ লগত থাকি থাকি মানে সিহঁতে খাই কাৰণে আৰু টেষ্ট কৰি চাই যদি সোৱাদ পাই আৰু খাই দিছে কিজানি কিন্তু ঘৰৰ যিবিলাক অ যেনেকে ঘৰত থাকিলে এইবিলাকতো আৰু নাই ন সৰুৰ পৰা আৰু দিয়ে, মই যেনেকে সৰুৰ পৰা এইবিলাক খা খাই পোৱা নাই আৰু দেখাও নাই সেইকাৰণে এতিয়া খাবও মন নাই মোৰ। অ অ, একটো উম। মই অকল এইটো ব্ৰইলাৰটোৱে খাওঁ। আৰু বেলেগটো নাখাৱে। মটন নাখাও মানে আগৰ পৰাই মানে সৰুতে খাইছিলো কিজানি নে কি মোৰ মনত এনেকোৱা লাগে মানে খাইছিলো কিজানি, তাৰ পিছত এ তাতো মনত আছে যে, কিহৰ কাৰণে মই খোৱাতো বাদ দিছো এদিন মানে আমাৰ ঘৰতে কাৰো বাৰ বিয়া আছিল বিয়া বিয়া হোৱাৰ পিছত চবে মিলি আৰু বিয়াতো হৈ গ'ল। ঘৰত চবে বহুত আলহী আছিল সিহঁতে সবে মিলি পইচা- পইচা উঠাই একেলগে মানে পাৰ্টি কৰিছে আৰু চবে মিলি, অ এইটো ছাগলীৰ মাংসতো আ নিছিল একদম ডাঙৰ গামলাত এটাত থৈ দিছিল বহুতখিনি মানুহক তাতে দীঘল এটা জিভা আছিল ছাগলীত, সেইটো জিভাটো দে খা পায় অ, ডাঙৰ জিভাত টো দেখা পাই সেইদিনাৰ পৰা মানে কিবা মোৰ কেনেকোৱা কিবা ঘিণ লাগিল আৰু সেই তাৰ পৰা আৰু খোৱাটো বাদ দিলো মানে। তাৰ পৰা আৰু খাব মন নাই আৰু এইটো
উম মইয়ো ইমান তা ভাল নাপাওঁ গোন্ধ আহে নহয়
অ অ পিছে আগ তেতো মই এইটো মানে মইতো হাতো দিয়া নাই কেতিয়াবা মাংস তাৰপিছত কিবা মই সিবিলাক চাৱাও নাই দূৰত থাকিছো কিবা তাৰ হাতাৰে কিবা যদি বেলেগ মানে চবজি দিয়ে মই সেইটোও কেতিয়াও খোৱা নাই কিন্তু এতিয়াকৌ মানে অলপ লাহে লাহে মানে ডাঙৰ হৈছেটো বুজি পাওঁ খোৱা নাই মই খোৱা নাই চবেতো খাই ন সেইকাৰণে ঘৰত থাক কিলে মানে আৰু বনাই চনাই দিও এতিয়া মই হাতো দিব লাগে অকল মই নাখাও কিবা নিমখ চিমখ চাব লগা হলে মানে কাৰোবাক মাতি দিও দাদা আছে। তাছত যি হনো তাতে মাতি দিওঁ হৈছে না নাই। কিন্তু মই এইটো মানে যেতিয়ালৈকে মই বুজি পাইছো আৰু ডাঙৰ হৈছো খাই পোৱা নাই এতিয়ালৈকে কেতিয়াবা মানে বনোৱাৰ সময়ত মই বনোৱাৰ সময়ত বহুত মানে চেণ্ট ওলাই বহুত ধুনীয়া গোন্ধ ওলাই মানে মানে এনেকোৱা লাগে বহুত টেষ্টি হৈছে কিজানি ভাল লাগিব খাৱই। কিন্তু তাৰ পিছত কিন্তু নাখাও না ইমানো মানে নাযায় মানে খাম বুলি কিন্তু চেনটো গোন্ধটো ধুনীয়া ওলাই আৰু।
উম উম তাকে
উম ভালেই লাগে কলেজতো মই বনাই দিওঁ মাজে মাজে।
অ বনোৱা বনাই থাকা ন
উম
উম খালেই বনাই ভাল পোৱা যেতিয়া বনাবই লাগেঝ।
তোমালোকৰ ঘৰৰ মানুহে খাই না নাই টো গাহৰিটো।
অ খাই আমাৰ চবৰে খাই আমাৰ ট্ৰাইবেলটো চলেই নহয় গাহৰি। আমাৰ গাহৰি মেইন আৰু।
আহ।
খায়, খায় চবে খায় উম।
হুষ্টেল এই যামেই এতিয়া
উম উম
দিয়া তেনে ঠিক আছে অ অ অ দিয়া অ।